হেল্ল'
অ কি কৰিছা?
এ আছিলো দিয়া মই এনেই। তুমি কি কৰিছা?
এ কি কবা আৰু ইমান গৰম কাৰেণ্ট নাই।
অহ আমাৰ ইয়াতো নাই কাৰেণ্টটো।
বহি আছো এতিয়া।
অহ অ ভালেই কৰিছা দিয়া। তাকে এনেই কিবা আজিতো দেওবাৰে আৰু ন। কতে যোৱা কৰা হোৱা নাই, হয় দিয়া।
এনে তুমি কিবা কিবি শিকি আছা নেকি?
শিকি আছো মানে মই ঘৰুৱা মানে তোমাৰ আহ এম্ব্ৰইডাৰী বকে। তাৰ পিছত আকৌ কিবা কিবি হোব চপ বিলাক এইবিলাক বনাই কৰি আছো আৰু দিয়া, ঘৰতে অ সৰু পুৰা বিজনেছ আৰু সেইটো সেয়া আৰু কৰি আছোঁ। হয়-হয়।
মোৰ তোমাৰ কি হ'ল জানানে অ' মই কি হ'ল জানানে মানে মই হেৰি শিকিছিলো কাটিং শিকিছিলো তোমাৰ দুমাহ মান শিকিলো তাৰ পাছতে মানে প্ৰথমে মানে হাত চিলাই শিকাইছে যে হাত চিলাইটো শিকিলো। আমাৰ মেচিনটো পাবৰ কাৰণে আৰু বেছি দিন নাই। অতি বেছি এসপ্তাহমান আছিল তেতিয়াই মোৰ মোৰ মানে প্ৰব্লেম অসুবিধা হোৱাৰ বাবে এৰি দিলো। এৰি দিয়াতে এতিয়া বোলো আকৌ শিকো এতিয়া চোৱা তুমি এযোৰ কাপোৰ চিলাব যাবা হয়নে কাপোৰযোৰ যিমান দামত তুমি কিনি আনিবা তাতকৈ বেছি দামত তুমি চিলাব লগা হয় হয়নে দুগুণ যায় সেইকাৰণে ভাবিছো শিকিলও। নিজে শিকিলও। আনৰ কাপোৰ নিচিলালেও নাই নিজৰে চিলাব পাৰিম হয়নে। আৰু এতিয়া চোৱা কিমান কিমান এতিয়াইৰ মবাইলৰ ৰিলচত তুমি দেখা পাবা। এযোৰ কাপোৰত ইমান ধুনীয়া কুৰ্তা চিলাব। আৰু মানে বহুত ষ্টাইল কৰি মানে চিলাব পাৰে আৰু সেইবিলাক দেখিছো মানে ভাল লাগি
ভাল লাগিছে, ভাল লাগিছে হয়। আজিকালি চোৱাচোন এটা ইনকাম কৰিবলৈ চচিয়েল মিডিয়া এটা হৈ গৈছে হয় নে। চচিয়েল মিডিয়াটো দি দিয়া তাৰ পিছত তোমাৰ তুমি যি খিনি মানে তোমাৰ হাতৰ কাম সেইখিনিত দিয়া মানুহে দেখিব ভাল পাব তাৰ পিছত তোমাক অৰ্ডাৰ দিব হয়নে?
অৰ্ডাৰ আহিব হয়। কিন্তু চচিয়েল মিডিয়াতো মানে বহুত ভাল কাম কৰিছে বুয়ছা নে এতিয়া তুমি
ভাল কাম কৰিছে হয়।
দেখিছে মানুহে দেখিছে মানুহে ভাবিছে ভাল লাগিছে। মইয়ো এযোৰ অৰ্ডাৰ কৰো সিহঁতে অৰ্ডাৰ কৰিব তুমি দিলা তাৰ তুমি পইচাটো পালা হয়নে।
হয়-হয়, হয় সেইটোৱে উম, মইও তেনেকে দি কৰি থৈছো ইনষ্টাগ্ৰাম পেজ এটা বনাই লৈছো চচিয়েল মিডিয়াত। তাৰপিছত হয়-হয় তাতে পেষ্টটো বনাই লৈছোঁ আৰু তাতে মানুহে ভাল লাগিলে ধৰা অৰ্ডাৰ দিয়ে কৰে। সেই তেনেকে আৰু সৰু সুৰাকে চলি আছে আৰু সেয়া সেয়াতো লাভ আছে বুয় সেইয়া কৰিবাচোন এনেকে এমব্ৰইডাৰী বিলাক ঘৰতে কৰি মেলি হয় ফ্ৰেমটো ধৰা ফ্ৰেমটোত বি ত্ৰিশ টকা লয়, তাৰপিছত তুমি কাপোৰখন কিনা এক মিটাৰ কাপোৰ তোমাৰ ধৰা সওর টকামান পৰে ন ষাঠি সত্তৰ টকা ভাল কাপোৰটো। তাৰ পিছত আনি কৰি তুমি তেনেকে গুলি চুলি এনেকে আনা এম্ব্ৰইডাৰী কৰিবলে বেজি ছেজি এনেকে আৰু বেছি নলয় পইচা বোইচা। যদি তোমাৰ এমব্ৰইডাৰীৰ লোৱা হয় ন। ফৌৰ ফিফটি, ফাইভ হান্ড্রেড তেনেকে লোৱা হয়, কিন্তু তো তোমাৰ মানে নিজৰ খৰচ হয় মাত্ৰ তোমাৰ ওৱান এইটটি। মেক্সিমাম টু হান্ড্রেড, টু হান্ড্রেড এটা হলেওঁ তো তোমাৰ থ্ৰী হান্ড্রেড এটাটো ৰখিলে হয় নে? থ্ৰী হান্ড্রেড এটাত তোমাৰ হেৰি হল লাভ হ'ল। সেইকাৰণে আৰু মানে এইবিলাক কৰিব লাগে অলপ সৰু সুৰাকে।
হয়-হয় এনেও তুমি আজৰিত হোৱা সময়ত এইবিলাক কৰিবই লাগে হয়নে আৰু এতিয়া চোৱা চাকৰি কাৰনে কিমান আশা কৰি থাকিবা হয়নে? এতিয়া এটা চাকৰি পাব কাৰণ হয় কাৰণে কিমান কষ্ট কৰিব লাগে হয়নে? এতিয়া তাকে এতিয়া ন কৰি কি কৰিম। সেইকাৰণে নিজৰো মানে এটা মানে বিদ্যা থাকিব লাগে হাত
থাকিব লাগে থাকিব লাগে হয়। এতিয়া হাতৰ বিদ্যাতো মৰণ নাই হয়নে? হাতৰ বিদ্যা কেতিয়াও মৰণ নাই। তুমি কি মানে সেইটো বস্তু নেকি তোমাৰ এতিয়া চাকৰি কথাটো কৈছ- তো তুমি আহ মানে পালে পালা। হয় নে নেপালেতো কিবা-কিবি এটা বিচাৰিব লাগিব কিবা কৰিব, কিন্তু তোমাৰ হাতৰ বিদ্যাটো যদি থাকে তুমি হয়, তুমি ঘৰত ঘৰতে থাকিলাও হয় নে ঘৰতে কৰিলাও আকৌ আজিকালি ছোৱালী বিলাকৰ কিমান এটা সুবিধা আছ- জান বিউটিচিয়ান কিবা-কিবি এইবিলাক কোৰ্চ কৰি পেলাই। সেয়াতোতো বহুত ইনকাম হয় নে ছোৱালী মানুহৰ কাৰণে। এতিয়া নিজেও নিজৰ কাৰণেও হ'ল শিকিলা, শিকাৰ পিছত নিজেও জম মুখখনো ধৰা আ সৌন্দৰ্যপূৰ্ণ ভাৱে থব পাৰা হয় আৰু আনকো কৰি দিব পাৰা হয় নে নহয় বস্তুটো, হয় সেইটো মানে ভাল আৰু এট- এটা ইনকাম পোৱাত আৰু হয়নে নহয়? শিকিছা নে এনেই কিবা এনেকুৱা বিউটিচিয়ান টাইপৰ কোৰ্চখিনি
শিকা নাই?
হয় হয়, মই এনে এ মাজত হয় হয় হয়। মই এনেই কলেজত এবাৰ লৈছিলো ক্লাছ এটা কলেজতে যোনটো এনেই হেৰি এটা হয় ধৰা ইন্টাৰ্ণশ্বিপৰ যিটো এনেকুৱা হয় ন ইণ্টাৰ্ণশ্বিপৰ ক্লাছবোৰ তাতে মেকআপ বিউটিচিয়ানৰ মানে কোৰ্চ এটা দিছিলে সেই তাত লৈ শিকিছিলো আৰু কিন্তু সেই আৰু প্ৰডাক্ট বিলাক বহুত দ দাম-দাম ন অলপ লাহে লাহেকে দুপ- এপদ এপদকে আনি লৈ পেলাই কৰিব লাগিব আৰু আৰম্ভ। সেইটোৱে আৰু ভালকে শিকি কৰি লৈ
হয় হয় কৰিব লাগি- কৰিব লাগে এইবিলাক কৰি থাকিব লাগে বুজিছানে।
হয় হয়। আঞ্জি আজি বহুত গৰম পৰিছে ন ভিতৰত থাকিবই নোৱাৰি। উম এই বাহিৰতে বহি আছো দিয়া বতাহ লৈ পেলাই আৰু।
উম উম।
সেয়া এনেই খোৱা-বোৱা হ'ল জানো তোমালোকৰ? অ আত্চ্ছা। এয়া গৰম আহ নাই নাই হোৱা নাই বাৰু। বৰ ধোৱা হৈ আছে খাম আৰু অলপ লাহে ধীৰে দিয়া। যি গৰম হু হু। এয়া গৰমতে সেয়া পানী-চানী অলপ খাই মেলি থাকিবা আৰু বুৰিছ
হয় হয় হয় পানীটোয়ে মানে কি হাইড্ৰেচন ডি-হাইড্ৰচন হৈ থাকে পান- দিনটো হ'লে খাই থাকিব লাগে বুজিছা নে?
খাই থাকিবা খাই থাকিবা। পানী তাৰপিছত তোমাৰ এইবিলাক তিয়হ-চিয়হ নেমোৰ জাতীয় বস্তু বিলাক হয়। তিহু জাতীয় বস্তুটো মানে তোমাৰ পঞ্চানব্বৈ শতাংশ পানী থাকে।
হয় হয় হয়।
সেইটো খাব লাগে তিয়হজাতীয় বস্তুতটো গৰমত তৰমুজ, তিয়হ সেইবিলাক কৰি থাকিব লাগে দেহটো শত শীতল পৰে আৰু হয়। এয়া উম উম উমহু তুমি এনেই পঢ়ি-কৰিয়ে আছানে?
হয় হয়, মই পঢ়ি-কৰি আছো মানে এণ্ট্ৰেন্স দিম আৰু প্ৰিপাৰেচন কৰি আছো।
হয় হয়। উম ভালেই কৰিছা। পঢ়িব লাগে ন এতিয়া চৰকাৰে কিমান সুবিধা কৰি দি আছে এতিয়া অলপ
হয় হয় চৰকাৰখনি বহুত সুবিধা কৰি দিছে এতিয়া চোৱাচোন আত তোমাৰ গোটৰ মহিলাবিলাকক কিমান পইচা দিছে হয়নে
আৰু এডাল চাইছা নে ন তোমাৰ হয় এই যে যোনবিলাকে যে চাকৰি নেপায় ধৰা চাকৰি বয়স গুচি গৈছে তেওঁলোককো যে নিবনুৱা সময়ছ মানে নিবনুৱা এটা আঁচনি দিছে চে নহয় আত্মনিৰ্ভৰশীল আঁচনি বুলি সেই আঁচনিৰ ভাগো কিন্তু ভাল হৈছে ন নিজে ধৰা হেৰি কৰিব পাৰিছে ব্যৱসায় বাণিজ্য এটা কৰিব পাৰিছে নিজে নে কিছুমানে ধৰা ছাগলী ফ্ৰাম হওক ব্ৰইলাৰ ফ্রাম হওঁক এইবিলাক খুলিছে কৰিছে হয়নে নিজে স্বাৱলম্বী হৈছে ভাল লাগিছে আৰু হয়নে
এতিয়া আৰু তোমাৰ চোৱা মাজতে হৈ গৈছে যে বিশ্বকৰ্মা আঁচনি যে সেইবিলাক আঁচনি চৰকাৰে দিছে ত হে যিবিলাকে পাইছে সেইবিলাকেইটো নিজৰ কিবা এটা নহলে কিবা এটা কৰিবও পাৰিছে হয়নে কিবা এটা বিজনেচ হলেও কৰিব পাৰিছে সেইটো ভাল কৰিছে কিন্তু
হয় হয় হয় ভাল কৰিছে
সুবিধা দিছে কিন্তু আমি সুবিধা বোৰ লবহে পৰা নাই কিন্তু সুবিধা বোৰ লব কাৰণে চেষ্টা কৰিব লাগে হয়নে
লাগিব লাগ হয় হয় কৰিব লাগিব
হয় বহুত দিছে কিন্তু এইবিলাক ভাল কৰিছে কিন্তু ন সেইটোৱে নৱপ্ৰজন্মক যে ইমান খিনি উৎসাহিত কৰিছে চৰকাৰে ধন্যবাদ আৰু হয়নে নহয়
হয় হয়
উম হম সেইটোৱেই সেইটোৱেই তাকে তাকে
তোমালোকৰ সিফালে বাৰু কাৰেণ্ট আছে নিকি
কাৰেণ্ এতিয়া নাই বাৰু বৰ্তমান বৰ্তমান এতিয়া কাটি থৈছে মানে আমাৰ এই তোমাৰ আমাৰ যোনটো টাউনত তাত মানে তোমাৰ ব্ৰিজ এখন বনাই আছে সেইটো কাৰণে মানে কাৰেণ্টৰ যোগাযোগটো অলপমান আজি কাটি থৈছে কাৰেণ্টৰ হেৰিটো অ সেইটোয়ে আৰু এ দিয়া বৰ সমস্যা হৈছে হয় নে
হয় দিয়া বহুত সমস্যা হৈছে কেনেকুৱা গৰম দিছে হয়নে
বহুত গৰম দিছে একদম মানে বাহিৰত অলপ তুমি বতাহ মাৰিলে অ মানে এটা আৰু এটা কথা কিন্তু তুমি পে ফেনৰ হাৱা লৈ থকা যিমান যিমান হাৱা লৈ থাকিলেও বাহিৰৰ যিটো মানে অকমান বতাহটো যোনটো নেচাৰেল হাৱা সেইটো মানে পালে যিকণ সুখ পাও নহয় বাহিৰৰ সেইটো ফে মানে ভিতৰৰ ফেনৰ বতাহে কিন্তু সেইটো দিব নোৱাৰে তুমি চাবাচোন হয় নে হয়
এতিয়া বহুত কষ্ট দিছে চোৱাচোন ৰ'দ দালে এতিয়া কিমান তাপ হৈছে হয়নে পথাৰত থকা মানুহবিলাক বহুত অশান্তিৰ হয়
হয় দিয়া ভাবিলে বেয়া লাগি যায়
খেতি পথাৰ কৰিবহে লাগে গৰম ধুইত দিছে হয়নে তিয়া তাতে মানে তেনেকে খেতি পথাৰ কৰোতে মানুহৰ বেমাৰো হ'বগৈ কিছুমানৰ সেয়াই মানে
হয় হয় সেইটোৱে আৰু এতিয়া মানুহো দিয়াচোন ন এতিয়া চাকৰি এটা থাকা হয় কথাটো কৈছো হয় নে মানুহৰ দুখীয়া শ্ৰেনীৰ লোকৰ কাৰণে কিমান এটা হেৰি হ'ল হয় হয়নে সুবিধা হ'ল হয় হয় সেইয়া আৰু মানুহ ন জিকালে মানে নাথাকিলেও নহয় হয়নে এইটো মানে যি বস্তু বিলাক দাম আজিকালি চাকৰি এটা থাকিলেহে বস্তুবিলাক মানে ক্ৰয় কৰিবলে বা চলিবলে। সংসাৰখন ভালকে পাৰি হয়নে নহয় সেইটোৱে আৰু দিয়া ভালকে পঢ়া শুনা কৰা আৰু। আৰু ন ভালকে এটা চাকৰি ল'ব লাগিব আমি এইখন চৰকাৰৰ দিনতে।
হয়
এতিয়া আৰু উম বাৰু দিয়া ঠিকে আছে তেন্তে ন আকৌ পুনৰ কথা পাতি
দিয়া দিয়া হ'ব দিয়া কথা পাতিম দিয়া।
অহ দিয়া দিয়া ঠিকে আছে উম